হেল্ল'
অ শুনা পাইছা নাই? অ শুনিছো। অ অ শুনিছো শুনিছো। কি কৰি আছা?
এয়া তোমাৰ এনে বাৰাণ্ডাতে বহি আছো ইমান বৰষুণ দিছে আমাৰ ফালে।
তাকে তাকে আমাৰ এইফালেও বৰষুণ দি আছে বাৰু। বাকী ভাত পানী খালানে? অ খালো খালো। বাকী খবৰ খাতি কোৱাচোন?
খবৰ খাতি ভালেই ভালেই, তুমিও আজি বহুত দিনৰ মূৰত ফোন কৰিলা আকৌ।
এ বহুত দিনৰ মূৰত ফোন কৰিলো মানে তোমাৰ এই কথা এটা আলোচনা কৰিবলগীয়া আছিলে নহয় তোমাৰ সতে গম পাইছা নাই? অ এ তোমাৰ আজিকালি মানে তোমাৰ ধৰি লোৱা অ বহুত দিনৰ পৰা মানে কথা এটা তোমাৰ বিতৰ্ক চলি আছে গম পাইছা নাই? আমাৰ জীৱনত তোমাৰ সময়টো বেছি ইম ইম্পৰ্টেণ্ট নে টকাটো বেছি ইম্পৰ্টেণ্ট? তুমি কি ভাবা আমাৰ জীৱনত তোমাৰ সময় বেছি ইম্পৰ্টেণ্ট নে টকা বেছি ইম্পৰ্টেন্ট?
উম আচলতে তুমি আমি যদি চাবলৈ যাওঁ এই সময় আৰু টকা এই দুইটাই কিন্তু আমাৰ জীৱনৰ কাৰণে মানে ঐ অত্যন্ত গুৰুত্বপূৰ্ণ বস্তু।
কাৰণ এতিয়া যদি আমি কিছুমান কথা আমি আলোচনা কৰো দেই এতিয়া এ ধৰা টকা পইচা আৰু সময়ৰ ক্ষেত্ৰত যদি আমি চাওঁ এজন মানুহে যদি টকা অ মানে ঘটে, তেওঁলোকে যদি কিছু টকা পইচা ঘটে সেইখিনি যদি তোমাৰ নাইকিয়া হৈ যায় বা হেৰুৱাই যায় তেতিয়া কি হ'ব সেই টকা পইচা সেইখিনি কিন্তু তেওঁলোকে পুনৰ অৰ্জন কৰি লব পাৰিব বিভিন্ন উপায়েৰে। এতিয়া ধৰা কেতিয়াবা কি হয় আমি কিবা ধৰা টকা পইচা ঘটিলে কি হয় বিভিন্ন ধৰণে সেইখিনি গুচি যায় বা বেমাৰতে হওক কিবা কাৰণতে হক গুচি যায়। কিন্তু কি হয় সেই টকা পইচা খিনিটো আমি পুনৰ অৰ্জন কৰি লব পাৰো আমি যিহেতু আমাক। কৰ্ম সংস্থাপন থাকে আমি সেইখিনি পুনৰ আমি ৰিকভাৰ কৰি লব পাৰিম। কিন্তু সেই- ত্ৰত যদি আমি সময়লৈ যাওঁ, আমি সময়ৰ ক্ষেত্ৰত যদি চাওঁ, তেতিয়া এবাৰ কিন্তু কিন্তু আমাৰ গুচি যোৱা সময়খিনি আমি কেতিয়াও ঘূৰাই আনিব নোৱাৰো, এতিয়া আমি বত বৰ্তমান সময়ত কি হৈছে মানুহে সময়ৰ প্ৰতি একেবাৰে গুৰুত্ব নিদি টকাৰ ওপৰত গুৰুত্ব দিয়ে। সেই ক্ষেত্ৰত যদি চাওঁ, সময়তটো কিন্তু অধিক মূল্যবান। টকা-পইচাতকৈ সময়তটো বহুত ওপৰত আছে। মই এইটো কোৱা নাই যে টকাৰ মূল্য নাই টকাৰ মূল্যয়ও আছে। কিন্তু সময়ৰ মূল্যটো তাত
বেছি বেছি হয়।
কাৰণ তুমি চোৱা আমি যেতিয়া সময়ৰ কাম খিনি সময়ত নকৰো তেতিয়া কি হয়। আমাৰ বিভিন্ন ধৰা অসুবিধা হব পাৰে কাৰণ কি হয় আমি যে যেতিয়া স সময়ত যেতিয়া সঠিক ব্যৱহাৰ কৰিম, তেতিয়াহে কিন্তু আমাৰ লাভ হ'ব। এতিয়া ধৰা, আমি যেনিবা যিটো সময়ত যিটো কাম কৰিব লাগে আচলতে আমি যে ধৰা পঢ়া-শুনাৰ সময়ত যদি আমি টকা-পইচা উপাৰ্জনৰ পথ বিচাৰি ফুৰো। তেতিয়া কি হব আমাৰ মানে লষ্ট হব কাৰণ চোৱা। আমি যিখিনি টাইমত পঢ়িব লাগিছিলে সেইখিনি টাইমত টকা-পইচা অৰ্জন কৰিছো ঠিকেই আছে। কিন্তু সেই টকা পইচা তুমি কেইদিন অৰ্জন কৰিবা তুমি যেনিবা- এটা ভাল কৰ্ম সংস্থাপন পাব লাগিব। কাৰণ বৰ্তমান যুগটো এনেকুৱা হৈ আহিছে, টকাৰ মূল্যটো মানে কি হয়। দিনক দিনে বাঢ়ি বাঢ়ি গৈ আছে মানে ধৰা বস্তুৰ যিবোৰ- কাম মূল্যৰ বৃদ্ধিটো দিনক দিনে বাঢ়ি আহিছে, এতিয়া ধৰা যিটো বয়সত তুমি পঢ়া-শুনা কৰিব লাগে সেই বয়সতনো তুমি কেই টকা ঘটিবা। তোমাৰ বেছি চে বেছি তুমি সাত আঠ হাজাৰ টকা ঘটিব পাৰিবা। কিন্তু, সেই সময়ত যদি তুমি নপঢ়া সেই যিটো- পঢ়াৰ সময়ত যদি তুমি নপঢ়া, তেতিয়া কি হব বিশ বছৰৰ পিছত যেতিয়া তোমাৰ। বস্তুৰ মূল্য ইমানে বৃদ্ধি পাব। তোমাৰ কি হব সেই সাত আঠ হাজাৰ টকা হয়তো এটা বস্তু কিনোতেই মানে আদায় হৈ যাব। তেতিয়া তুমি কি কৰিবা এটা ভাল কৰ্ম-সংস্থাপন তুমি নাপাবা। কাৰণ তুমি যিটো বয়সত পঢ়া-শুনা কৰিব লাগিছিলে। সেই সময়ত তুমি পঢ়া-শুনা নকৰি টকাৰ ওপৰত গুৰুত্ব দিলা। সেই কথাটো আচলতে আমি কি হয় ছাত্ৰ ছাত্ৰী - ত্ৰী সকলক আমি বুজাব লাগে এতিয়া আমি, বহুতো ছাত্ৰ-ছাত্ৰী দেখিছো কি কৰে। তোমাৰ ক্লাছ নাইন টেনৰ পৰা তেওঁলোকৰ মনত মানে টকা-পইচাৰ এনেকুৱাই লোভ সোমাই। তেওঁলোকে কি কৰে কেতিয়াবা পইচা নাপালে মানে কিছুমান বেয়া কামতো তেওঁলোকে হাত দিয়ে। মানে ধৰা, চুৰি কৰে ঘৰৰ মানুহৰ পৰা পইচা চুৰি কৰি তেওঁলোকে খৰচ কৰে। বা মাক-দেউতাকৰ এনেকুৱাও আমি নিউজ পাইছো যে মাক-দেউতাকৰ গহনা বিক্ৰী কৰি তেওঁলোকে সেই পইচা সমূহ এনজয় কৰে। কিন্তু- সেই কথাটো একদম ভুল, কাৰণ তুমি সেই বয়সটো আচলতে তোমাৰ পঢ়াৰ বয়স। তুমি সেই সময়খিনি আচলতে পঢ়াৰ কাৰণেহে তুমি খৰচ কৰিব লাগে। তুমি যেতিয়া ভালদৰে পঢ়া-শুনা কৰিবা তেতিয়া তোমাৰ ভৱিষ্যতলৈ নিজে-নিজে টকা পইচা আহি যাব। এতিয়া সেই আমি যদি কিছুমান ধৰা সফল মানুহৰ ক্ষেত্ৰত চাওঁ। যিবিলাক আমাৰ এতিয়া ভাৰতবৰ্ষতে হওঁক বা গোটেই বিশ্বৰ যিসকল সফল ব্যক্তি বা এজন নাম থকা ব্যক্তি বিলিয়না তিলিঅনাত তেওঁলোকৰ ক্ষেত্ৰত যদি চাওঁ, তেওঁলোকে কিন্তু সময়ৰ কাম সদায় সময়তে কমপ্লিট কৰে।
সময়তে কৰে হয়।
তেওঁলোকে নিজৰ যিখিনি কাম সময়ত কৰিব লাগে সেইখিনি কিন্তু পিছলৈ থৈ নাযায়। কাৰণ কি হয় তুমি যেতিয়া কাম এটা পিছলৈ থৈ যাবা, সেই কামটো কিন্তু- সম্পূৰ্ণ কেতিয়াও নহয়। যিটো সময়ত যিটো কাম কৰিব লাগে আচলতে। এতিয়া আমি ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো সেই কথাটো দেখো তেওঁলোকে ধৰা কি কৰে, - এ আজিকালি খুব মানে এইটো হৈয়ে আছে তেওঁলোকে বিদ্য়ালয়ৰ পৰা আহে- তাৰ পিছত বিদ্যালয়ত যিখিনি তোমাৰ গৃহক-
সেইখিনি তেওঁলোকে কি কৰে, ঘৰত আহি কৰিবলৈ লোৱাৰ আগত হাত ভৰি ধুই ধুনীয়াকে ভাত পানী খাব- খাই বৈ তেওঁলোকে মোবাইল টো উলিয়াই তেওঁলোকে বিভিন্ন ধৰণৰ ভিডিঅ' চাবলৈ ধৰে। তেওঁলোকে ভাবা যে এই হোমৱৰ্ক দিছে এইখিনি আমি গধূলা কৰি লম গধূলা সময়ত- থাকিব। তাৰ পিছত তেওঁলোকৰ কি হয়? মোবাইল চোবাইল চাই কি কৰে আবেলি খেলিবলৈ গুচি যাব, বিভিন্ন- কাম কৰিবলৈ গুচি যাব, তাৰ ফলত কি হয় গধূলা যেতিয়া আহি পাব- তেতিয়া তেওঁলোকৰ খুব ভাগৰ লাগিব ভাগৰ লাগিলে তেওঁলোকৰ টোপনি ধৰিব। টোপনি ধৰিলে তেওঁলোকে ভাবিব কি কাইলে ৰাতিপুৱা সোনকালে উঠি কাম খিনি কৰিম। তাৰপিছত কি হব ৰাতি শুই থাকিব ৰাতিপুৱা তোমাৰ দেৰিকে সাৰ পালে কাম খিনি কৰিবলে নাপাব। সেই যেতিয়া কি হব তেওঁলোকে উপলব্ধি কৰিব যে, আমি কাম খিনি আচলতে কালিয়ে- কৰি থব লাগিছিলে, এ সেইটোয়ে ইমান এইবিলাক আমাৰ চকুৰ আগতে- জল জল, পত পতকৈ আমি সময় এই যিটো মূল্য সেইটো আমি ধৰা দেখি আছো। তাৰপিছতো মানুহে কি কৰে এই সময়ক মানে একেবাৰে গুৰুত্ব নিদিয়ে। মানে সময়ৰ মূল্যটো ইমানেই বেছি মই তোমাক কৈ শেষ কৰিব নোৱাৰো। যদি সময়ৰ তুমি সদ ব্যৱহাৰ- কৰিব জানা। তেনেহলে তুমি সেই টকা পইচাৰ কোনো মানে টেনচন লবই নালাগে। কি হব, সময় যেতিয়া সৎ ব্যৱহাৰ কৰিবা টকা পইচা তোমাৰ হাতলৈ নিজে দৌৰি আহিব। মানুহে কি কৰে সময়ৰ কাম সময়ত নকৰা ফলত- কি হয়? সেই মানুহে টকা পইচাৰ পিছত দৌৰিবলগীয়া হয়। কিন্তু, বৰ্তমান যুগটো এনেকুৱা যুগ তুমি যদি সময়ৰ কাম সময়ত কৰি ভাল দক্ষতা অৰ্জন কৰা- তেতিয়া কি হব তোমাৰ? এই টকা পইচাৰ পিছত দৌৰি থকা যিসকল মানুহ- সেই মানুহ বিলাক যদি সময় কাম সময়ত কৰে, তেতিয়া কি হব টকা পইচা নিজে তোমাৰ ওচৰলৈ-
সেই ক্ষেত্ৰত আচলতে মই ধৰা তুমি মোক যিটো কথা সুধিলা, - সময় আৰু টকাৰ মানে মূল্য়ৰ কথা যি সুধিলা, মই ধৰা যিমান খিনি জানো- মানে তাৰে প্ৰায় খিনি কথা তোমাক কবলৈ চেষ্টা কৰিছো বাৰু দেই, এতিয়া মানে কি হয়? মোৰো দুটামান কথা মানে ইয়াৰ ভিতৰত নাজানো। হয়তো ইয়াৰ বিষয়ে কিছুমান কথা নাজানো যিটো হয়তো- তুমি জানা। এতিয়া উ- তুমি জনা কিছুমান কথা মোক কোৱাচোন বাৰু, তাৰ পৰা মই কিছু কথা শিকিব পাৰিম।
অঁ' তুমি ইতিমধ্যে ইমানখিনি কথা ক'লাই হয় নহয়, তোমাৰ- তুমি অঁ সময় আমাৰ জীৱনত সময়টো কিমান মানে প্ৰয়োজনীয়তা আছে- সময়ৰ আৰু টকাৰ কিমান প্ৰয়োজনীয়তা আছে তুমি গোটেইখিনি কথা কৈছা হয় নহয়? আৰু দুইটা বস্তু আমাৰ জীৱনত কি কি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ইমানখিনি কথ- থা কৈছাই। আৰু মোৰ মতেও কি গম পাইছা নাই তোমাৰ সময় আৰু- টকা মানে আমাৰ জীৱনত একেবাৰে অতি গুৰুত্বপূৰ্ণ আৰু। মানে দুইোটাই ইম্পৰ্টেণ্ট গম পাইছ নে? এতিয়া তোমাৰ টকাই আমাৰ- বিভিন্ন ধৰণৰ প্ৰয়োজনসমূহ পূৰণ কৰে, হয় নহয়?
উম হয়
তাৰ পৰিৱৰ্তে যদি আমি সময়ৰ ফালে চাওঁ সময় হৈছে জীৱনৰ এক এনে এটা সম্পদ গম পাইছানে যি তোমাৰ এম এবাৰ যদি গুচি যায় কেনেবাকৈ যদি আমাৰ আমাৰ হাতৰ পৰা এবাৰ সময়টো গুচি যায় মানে সেই সময় কিন্তু কেতিয়াও পুনৰ ঘূৰি নাহে গম পাইছা সেয়েহে এইটো আমাৰ যিটো সময় সময়টো আমাৰ অধিক মূল্যবান গম পাইছা নাই।
হয় হয়
হয় হয় তোমাৰ এতিয়া তোমাৰ সেই আমাৰ সেইকাৰণে আমি যিটো আমাৰ সময় সময়ক আমি অকণমান বেছিকে গুৰু গুৰুত্ব দিব লাগে গম পাইছা নে টকাতকৈ অকনমান মানে বেছি গুৰুত্ব দিব লাগে বুজি পাইছা।
উম উম
এতিয়া চোৱা আমাৰ টকাৰো আচলতে আমাৰ জীৱনত বহুত গুৰুত্ব আছে গম পাইছা নাই
আছে আছে হয়
তুমি যদি উদাহৰণস্বৰূপে চোৱা তেনেহ'লে কি হ'ব যে আমি তোমাৰ যিখিনি তোমাৰ খাদ্য বস্তু আমি এতিয়া খাই আছোঁ গম পাইছা নাই যিখিনি কাপোৰ পিন্ধি আছো বা আমি যেতিয়া যিটো মানে হেৰিয়াত বাস কৰি আছো বা যিটো ঘৰত আছো গম পাইছা নে হয় সেই গোটেইখিনি কিন্তু সম্ভৱ হৈছে আমাৰ টকা টকা পইচাৰ জখতে গম পাইছা নাই, কাৰণ সেইখিনি আমি টকাৰে কিনিছো টকাৰে কিনি মেলিহে আমি সেইখিনি তোমাৰ ব্যৱহাৰ কৰিছোঁ গম পাইছা নাই আৰু কি কৰে আমাৰ টকাই মানে আমাৰ আৰ্থিক সুৰক্ষা দিয়ে গম পাইছা
হয় হয়
এতিয়া তোমাৰ ধৰি লোৱা আমি টকাৰ সহায়ত তুমি এতিয়া যেনিবা কিবা এটা বিজনেছ কৰি আছা হয় নে নহয় সেই বিজনেছ টো তোমাৰ আৰম্ভ কৰিবলৈ টকাৰ প্ৰয়োজন হৈছে নহয় জানো গতিকে তোমাৰ সেইয়ে এটা বিজনেচ আৰম্ভ কৰিবলৈওতো টকাৰ প্ৰয়োজন হৈছে হয় নহয় মানে তুমি ধৰি লোৱা তোমাৰ অহ গোটেই জীৱন জা গোটেই জীৱনটোত আচলতে টকাৰ বহুত প্ৰয়োজন আছে গম পাইছা নাই কাৰণ তোমাৰ টকা নহ'লে তুমি কোনো কোনো এটা কাম মানে ভালদৰে কৰিবই নোৱাৰিবা গম পাইছা নে একো বস্ত তুমি কিনিবই নোৱাৰিবা একো বস্তু ব্যৱহাৰে কৰিব নোৱাৰ নোৱাৰিবা যদি তোমাৰ হাতত মানে টকা পইচা নাথাকে গম পাইছা সেইকাৰণে চাবলৈ গ'লে টকাৰো গুৰুত্ব আমাৰ জীৱনত বহুত আছে
আছে আছে
অ এতিয়া তোমাৰ সেই টকাৰ আৰু গুৰুত্ব আছে কিন্তু মই সেইখিনি ইমানকে নকওঁ আৰু এতিয়া ত' সেই এতিয়া যেনেকৈ আমাৰ জীৱনত টকাৰ গুৰুত্ব আছে তেনেকৈ কিন্তু সময়ৰ গুৰুত্বও বহুত বেছি আছে গম পাইছা নাই অকণমান তাতকেও মানে অলপ বেছি গুৰুত্ব দিব লাগিব আমি সময়ৰ প্ৰতি কেলে কৈছো এতিয়া তোমাৰ স মইটো তোমাক কৈছোৱে সময়টো হৈছে জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ হয় নে নহয়
উম হয়
চোৱা তোমাৰ সময়টো যদি এবাৰ তোমাৰ পা পাৰ হৈ যায় তোমাৰ হাতৰ পৰা যদি এবাৰ সময়টো পাৰ হৈ যায় মানে সেই সময়টো কিন্তু তোমাৰ আকৌ কেতিয়াও ঘূৰি নাই ঘূৰি আহিব নোৱাৰে আৰু গম পাইছা ঘূৰি নাহে আৰু সময় ঠিক ব্যৱহাৰ কৰো নহ'লে সেই সঠি সময়ৰ সঠিক ব্যৱহাৰ কৰিলে কি হ'ব আমাক সময়ে সঠিক ব্যৱহাৰে আমাক মানে এটা সফলতা লাভ কৰাব গম পাইছা আৰু তোমাৰ তপা মানে এতিয়া ধৰি লোৱা আমি যে শি ক্ষা গ্ৰহণ কৰিছো হয় নহয় বা আমাৰ এতিয়া যিখিনি তোমাৰ দক্ষতা আছে। বা যিখিনি আমাৰ স্কিল আছে বা অভিজ্ঞতা আছে সেই। সকলো কিন্তু অভিজ্ঞতাসমূহ কিন্তু সময়ৰ সঠিক ব্যৱহাৰৰ ফল। ফলৰূপে আমি পাই আছো গম পাইছা নাই।
উম হয় হয়।
সেইকাৰণে তোমাৰ সময়ৰ গুৰুত্বটো বহুত আছে ইয়াত।
উম।
কিয় আমাৰ হ মানে তোমাৰ সময়টো আমাৰ টকাতকৈ বেছি গুৰুত্বপূৰ্ণ গম পাইছা। ছা নাই কাৰণ যদি চোৱা এতিয়া আমি তোমাৰ যিখিনি টকা ইনকাম কৰি আছো বা যোনে তোমাৰ টকা ইনকাম কৰি আছে সেই টকা যদি তোমাৰ এবাৰ হেৰাইও যায় গম পাইছা নে। তোমাৰ সেই টকা কিন্তু পুনৰ আকৌ উপাৰ্জন কৰিব পাৰি গম পাইছা নাই। কিন্তু তুমি যদি এবাৰ যদি অলপ অ কিছু সময় যদি তুমি হেৰুৱাই পেলা পেলোৱা। মানে সেই সময় কিনু তুমি কেতিয়াও আকৌ ঘূৰাই নোপোৱা গম পাইছা।
নাপাওঁ অ।
এতিয়া তোমাৰ অ। মানুহে তোমাৰ আজিকালি দেখিছে সময়ৰ কাম বিলাক সময়ত নকৰে। গমাইছা নাই এই মানুহে যে তোমাৰ সময়ৰ কাম বিলাক সময় নকৰে সেই তাৰ কিন্তু। ফলটো কিন্তু মানুহে কিন্তু পিছত ভোগেগে কিন্তু গুম পাইছা নাই কাৰণ। সময়ৰ ফলটো স সকলোৱে তোমাৰ মানে পায়গে লাষ্ট। তত হলেও সময়ৰ ফলটো পাবে গম পাইছা নাই গতিকে আমি সকলোৱে সময়ৰ। উচিত ব্যৱহাৰ কৰাটো একেবাৰে গুৰুত্বপূৰ্ণ আৰু এতিয়া। আমি যদি সময় নষ্ট কৰো তেনেহ'লে কি হয় আমাৰ জীৱনৰ বহুত সুযোগ আমাৰ মানে। হেৰাই যায় গম পাইছা নাই এতিয়া। আমি যে টকা উপাৰ্জনৰ কথা কৈছো হয় নহয় আমি যে টকা। কাৰ উপাৰ্জনৰ কথা কৈ আছিলো। সেই কিন্তু তপা অ টকা যেতিয়া উপাৰ্জন কৰো সেই ট
হয়।
টকাটো উপাৰ্জন কৰিবলৈও কিন্তু সময়ৰ প্ৰয়োজন গম পাইছা নাই। সময়ক সঠিক মূল্য। আমি বুজিলেহে আচলতে আমি জীৱনত তোমাৰ মানে এটা সফলতা লাভ কৰিব পাৰিম গম পাইছা। এতিয়া আচলতে সময় আৰু। টকা মানে দুইটা প্ৰায় চাবলৈ গ'লে অলপ একেই গম পাইছা নাই।
হয় উম।
সময়টো হৈছে আমাৰ জীৱনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা বস্তু। আৰু টকাও আমাৰ মানে মানে তোমাৰ জীৱনৰ কাৰণে অতি এটা গুৰুত্বপূৰ্ণ বস্তু। গম পাইছা নাই এতিয়া যদি আমি সময়ৰ। সৎ ব্যৱহাৰ কৰো তেনেহলে আমি ধৰি লোৱা ধুনীয়াকে টপ মানে টকা উপাৰ্জন কৰিব পাৰিম গম পাইছা।
উম।
এতিয়া তোমাৰ অ আমি যদি তোমাৰ ইমান যে এতিয়া তোমাৰ টকাৰ পিছত। যে দৌৰি ফুৰিছো তাৰ পৰিৱৰ্তে যদি আমাৰ সময়ত কৰিবলগীয়া।